এ মেইন বিষয়বস্তুটো হ'ল ডিজিটেল ব্যৱসায় আৰু ইয়াৰ প্ৰয়োজনীয়তা বিষয়ে বিস্তাৰিতভাৱে আলোচনা আৰম্ভ কৰাটো। আৰু এই বৰ্তমান যুগত ডিজিটেল বুলি কোৱা হয় আৰু ডিজিটেল যুগ মানে কি সকলো বস্তু ডিজিটেলত থকা। যেনে সেইটো আৰু আমাৰ বহুতো কাৰণ আধুনিক প্ৰযুক্তিয়ে মানুহৰ জীৱনত প্ৰতিটো ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাইছে। ব্যৱসায় ক্ষেত্ৰতো এই পৰিৱৰ্তন স্পষ্টভাৱে দেখা যায়। আগতে অধিকাংশ ব্যৱসায় কেৱল দোকান, বজাৰ বা নিৰ্দিষ্ট লোক কেৰেলাৰ, এলেকাৰ মাজতেই সীমাবদ্ধ আছিল, এ যেন ব্যৱসায়ী নিজৰ অঞ্চলৰ গ্ৰাহকৰ ওপৰতেই অধিক নিৰ্ভৰ কৰিব লাগিছিল, কিন্তু এতিয়া ইন কমাৰ্চ, বুলি কথাটো ই কমাৰ্চ মানে কি? সকলো বস্তু ইণ্টাৰনেটত থকাটো, আৰু স্মাৰ্ট ফোন আৰু ডিজিটেল প্ৰযুক্তিৰ সহায়ত। ব্যৱসায় সমগ্ৰ বিষলৈ বিস্তাৰিত হৈছে। ডিজিটেল ব্যৱসায় মানে হৈছে তোমাৰ ইণ্টাৰনেট আৰু আধুনিক প্ৰযুক্তিৰ জৰিয়তে সামগ্ৰী বা সেৱা ক্ৰয় বিক্ৰয় কৰা। বৰ্তমান সময়ত মানুহে অনলাইন শ্বপিং, ডিজিটেল পেমেণ্ট। অনলাইন বিজ্ঞাপন আৰু সামাজিক মাধ্যমৰ জৰিয়তে ব্যৱসায় সম্পন্ন কৰি আছে। মই ভাবোঁ যে ডিজিটেল ব্যৱসায়ে তোমাৰ সেইটো ব্যৱসায়ৰ ধাৰণা সম্পূর্ণভাৱে সলনি কৰি নতুন যুগৰ সূচনা কৰিছে বুলিহে মই ভাবোঁ। আৰু এই বস্তুটোত ইমানেই গুৰুত্বপূৰ্ণ হৈ পৰিছে যে আৰু ইমানে জৰুৰ হৈ পৰিছে যে সকলো মানুহে এতিয়া মেইনলি তোমাৰ অনলাইনতে যায়। শ্বপিং কৰিবলৈ, কাৰণ তাতে গোটেই বস্তু তাতে একলগতে পাই যায়, আৰু মানুহৰ বাহিৰে, বাহিৰে বেলেগ দোকান গোচৰত যাব নালাগে এক ঠাইতে চব বস্তু পায়, এইটো মানুহৰ সময়ো বচে বুলি মই ভাবোঁ, তুমি কি ভাবা?
হয়, তুমি অতি সুন্দৰকৈ বিষয়টো আৰম্ভ কৰিছা, মই তোমাৰ মতে এ সহমত।
ডিজিটেল ব্যৱসায়ৰ আটাইতকৈ ডাঙৰ সুবিধা হৈছে সময় আৰু দূৰত্বৰ বাধা কমি যোৱা। আগতে এজন ব্যৱসায়ীয়ে নিজৰ চহৰ বা ৰাজ্যৰ বাহিৰত। ব্যৱসায় বিস্তাৰ কৰাটো বহুতো কঠিন আছিল। কিন্তু এতিয়া অনলাইন প্লেটফৰ্মৰ সহায়ত। বিশ্বৰ যিকোনো প্ৰান্তৰ এ গ্ৰাহকৰ। ওচৰলৈ সহজে সামগ্ৰী সেৱা পোৱা সেৱা পোচাব পৰা যায়, ইয়াৰ ফলত ব্যৱসায় সুযোগ বহু গুণে বৃদ্ধি পাইছে, বিশেষকৈ সৰু ব্যৱসায়ী নতুন উদ্যোগী আৰু ঘৰুৱা ব্যৱসায় কৰা লোকসকলৰ বাবে ডিজিটেল ব্যৱসায় এক ডাঙৰ আশীৰ্বাদ হৈ পৰিছে। এতিয়া এজন আৰু এ ব্যৱসায়ীয়েও নিজৰ সামগ্ৰী সামাজিক মাধ্যম বা ই কমাৰ্চ প্লেটফৰ্মৰ জৰিয়তে লাখ, লাখ মানুহৰ ওচৰলৈ পৌচাব পাৰে, আমি দেখিব পাইছোঁ যে ডিজিটেল বিজনেচৰ বাবে তেওঁলোকৰ কি ভাল হৈছে তেওঁলোকে নিজৰ যিটো বস্তু বিক্ৰী কৰিব বিচাৰিছে, তেওঁলোকে অনলাইন প্লেটফৰ্মত এ আপলোড কৰি দিয়ে আৰু বিভিন্ন ঠাইৰ মানুহে সেই বস্তুটো চাই কেনে নিজৰ পচন্দ মতে সেইটো অৰ্ডাৰ কৰে। আৰু তেওঁলোকে নিজৰ ঘৰত বহি কিনে নিজৰ সময়টো বচাই লয়। আৰু সেই বস্তুটো তেওঁলোকে সময়ত পাই যায় আৰু ঘৰত আহি যায়। তেওঁলোকে এনেকৈ যি বিজনেচটো বহুতো এ পৰিমাণে দেশত লাহে, লাহে বৃদ্ধি পাই আছে। যিটো সকলোৰে বাবে বা সমাজৰ বাবে। বহুতো ভাল আৰু ইয়াৰ, ইয়াৰ বাবে দেশৰো উন্নতি হৈ আছে। তুমি এই বিষয়ে কি ক'বা?
হয়, হয় আৰু বৰ্তমান সময়ত ই কমাৰ্চ বা অনলাইন ক্ৰয় বিক্ৰয় অতি জনপ্ৰিয় হৈ উঠিছে, আৰু ইয়াৰ মেইন মাধ্যমটো হ'ল এমেজন। ফ্লিপকাৰ্ট, মেছো, মিন্ট্ৰা আৰু অনান্য অনলাইন প্লেটফৰ্ম। যাৰ সহায়তে মানুহে ঘৰত বহিয়ে সামগ্ৰী কিনিব পাৰে। আগতে বজাৰলৈ গৈ বস্তু বিচাৰি সময় ব্যায় কৰিব লাগিছিল, কিন্তু এতিয়া মোবাইল ফোনৰ সহায়ত কেইমিনিটৰ ভিতৰতে যিকোনো সামগ্ৰী অৰ্ডাৰ কৰিব পৰা যায়, কাপোৰ, মোবাইল ফোন। ইলেক্ট্ৰনিক সামগ্ৰী, খাদ্য, ঔ-ঔষধ। প্ৰায় সকলো বস্তুৱে এতিয়া অনলাইনত উপলব্ধ, বিশেষকৈ ব্যস্ত জীৱনশৈলীত এই ব্যৱহাৰ আৰু এই ব্যৱস্থা মানুহৰ বাবে অতি সুবিধাজনক হৈ পৰিছে। ইয়াৰ ফলত সময়, শক্তি আৰু যাতায়াতৰ খৰচ দুয়োটাই বচায় বুলি মই ভাবোঁ।
হয়, ঠিকে কৈছা হয় তুমি ঠিকেই কৈছা ইয়াৰ লগত ডিজিটেল প্ৰে ডিজিটেল পেমেণ্ট ব্যৱস্থা বৰ্তমান সময়ত অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। আগতে লেনদেনৰ বাবে মানুহে নগদ ধনৰ ওপৰত অধিক নিৰ্ভৰ কৰিব লাগিছিল। কিন্তু এতিয়া গুগল পে', ফোন পে'। পে টি এম ভীম আৰু ইউ পি আইৰ দৰে ডিজিটেল পেমেণ্ট ব্যৱস্থাৰ সহায়ত মুহুৰ্ততো মুহুৰ্ততে টকা আদান প্ৰদান কৰিব পৰা যায়। দোকান, হোটেল, বজাৰ। গাড়ী ভাড়াৰ প্ৰায় সকলো ঠাইতে ডিজিটেল পেমেন্ট ব্যৱস্থা ব্যৱহাৰ কৰা হৈছে। ইয়াৰ ফলত লেনদেন অধিক গুৰুত্ব, সহজ আৰু সুৰক্ষিত হৈ পৰিছে। বিশেষকৈ কভিড এ মহামাৰীৰ সময়ত মানুহে অ', স্পৰ্শবিহীন লেনদেনৰ বাবে ডিজিটেল পেমেণ্ট অধিক ব্যৱহাৰ এ কৰিছিল যিটো সকলোৱে গম পায়, তুমি কি ক'বা ইয়াৰ ওপৰত তোমাৰ মতামতটো কি?
হয়, মই ভাবোঁ যে, ডিজিটেল ব্যৱসায়ে যুৱ সমাজৰ বাবে নতুন কৰ্ম সংস্থাপনৰ সুযোগ সৃষ্টি কৰিছে। বহুত যুৱকে অনলাইন ব্যৱসায় আৰু অনলাইন ব্যৱ সায় ফ্ৰী লাঞ্চিং তোমাৰ ডিজিটেল মাৰ্কেটিং, গ্ৰাফিক ডিজাইনিং। ৱেব ডেভেলপমেণ্ট। আৰু কনটেণ্ট ক্ৰিয়েচনৰ জৰিয়তে আয় উপাৰ্জন কৰিছে। আগতে চাকৰিৰ বাবে মানুহে কেৱল চৰকাৰী বা ব্য ব্যক্তিগত সংস্থাৰ ওপৰত নিৰ্ভৰ কৰিব লাগিছিল কিন্তু এতিয়া বহু যুৱকে নিজৰ দক্ষতাৰ পি তি ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে অতি আত আত্মনিৰ্ভৰশীল হৈ উঠিছে যেনে তোমাৰ ইউটিউব, ফেচবুক আৰু ইনষ্টাগ্ৰামৰ দৰে প্লেটফৰ্মো বহু লোকৰ আই অৰ উৎস হৈ পৰিছে বুলি মই ভাবোঁ, তুমি কি ক'বা?
হয়, আৰু ডিজিটেল ব্যৱসায়ে মহিলাসকলৰ বাবেও নতুন সুযোগ সৃষ্টি কৰিছে, বহু মহিলা ঘৰত বহিয়ে অনলাইন ব্যৱসায় আৰম্ভ কৰিছে কাপোৰ, গহনা ভিডিঅ' অ', ভিডিঅ' উম, বিউটী প্ৰডাকটছ, খাদ্য সামগ্ৰী আৰু হাতৰ কামৰ বস্তু সামাজিক মাধ্যমৰ জৰিয়তে বিক্ৰী কৰি বহু মহিলা আৰ্থিকভাৱে স্বাৱলম্বী হৈ উঠিছিল। আগতে বহু মহিলাৰ বাহিৰলৈ গৈ ব্যৱসায় কৰাৰ সুযোগ নাছিল। কিন্তু ডিজিটেল ব্যৱস্থাৰ ফলত তেওঁলোকে ঘৰত বহিয়েই বব্যৱসায় চলাব পাৰিছে। মই ভাবোঁ যে ডিজিটেল ব্যৱসায়ে মহিলাৰ আহ ক ক্ষমতায়ন আৰু আত্মবিশ্বাস বৃদ্ধি কৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, তোমাৰ মতামতটো কি ইয়াৰ ওপৰত।
হয়, মই ইয়াৰ লগতে সামাজিক মাধ্যমো ডিজিটেল বব্যৱসায় এটা অতি গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে বুলি কবলৈ বিচাৰিছোঁ। যেনে তোমাৰ ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছআপ আৰু ইউটিউব দৰে প্লেটফৰ্মৰ জৰিয়তে ব্যৱসায়ী সকলে সহজে নিজৰ সামগ বিজ্ঞাপন দিব পাৰে, আগতে বিজ্ঞাপনৰ বাবে টিভি বা সংবাদ পত্ৰত বহুত টকা খৰচ কৰিব লাগিছিল, কিন্তু এতিয়া কম খৰচতে সামাজিক মাধ্যমৰ সহায়ত লাখ, লাখ গ্ৰাহকৰ ওচৰলৈ চুৱাব পৰা যায় ডিজিটেল মাৰ্কেটিং বৰ্তমান সময়ত বহু জনপ্ৰিয় হৈ উঠিছে আৰু বহু কোম্পানীয়ে ইয়াৰ ওপৰত অধিক গুৰুত্ব দিছে বুলি মই ভাবোঁ, তুমি কি কবা?
হয়, মই ভাবোঁ যে ডিজিটেল ব্যৱসায়ে গ্ৰাহক আৰু ব্যৱসায়ৰ মাজত সম্পৰ্ক অধিক শক্তিশালী কৰিছে অনলাইন অনলাইন ৰিভিউ লাইভ টেষ্ট লাইভ চেট লাইভ চেট মেছেজ আৰু গ্ৰাহক সহায় সহায় ব্যৱস্থাৰ জৰি়য়তে ব্যৱসায়ীয়ে সহজে গ্ৰাহকৰ মতামত জানিব পাৰে। ইয়াৰ ফলত সামগ্ৰী আৰু সেৱাৰ মান উন্নত কৰাটো সহজ হয়। যদি কোনো গ্ৰাহক সন্তুষ্ট নহয়, তেন্তে তেওঁ সহজে নিজৰ মতামত প্ৰকাশ কৰিব পাৰে। এই ব্যৱস্থাই ব্যৱসায়ী সকলক অধিক দায়িত্বশীল কৰি তুলিছে তুমি কি কবা।
হয়। মই ইয়াৰ লগতে ক'বলৈ বিচাৰিছোঁ যে ডিজিটেল ব্যৱসায়ৰ কিছুমান নেতিবাদ দিঘো আছে বিশেষকৈ চাইবাৰ অপৰাধ আৰু অনলাইন জালিয়াতি বৰ্তমান সময়ত অতি ডাঙৰ সমস্যা হৈ পৰিছে বহু মানুহ ভুৱা ৱেবছাইট অনলাইন ঠগবাজি বা তথ্য ধুৰিৰ চিকাৰ হৈ পৰিছে কেতিয়াবা মানুহৰ বেংক একাউণ্টৰ টকা চুৰিও কৰা হয়। সেয়ে অনলাইন লেনদেন কৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰাটো অতি গুৰুত্বপূৰ্ণ। শক্তিশালী পাছৱাৰ্ড বব্যৱহাৰ কৰা অ টি পি কাকো নোকো কোৱা আৰু বিশ্বাসযোগ্য প্লেটফৰ্মৰ সহায়তে কেৱল আমি তথ্য শ্বেয়াৰ কৰিবলৈ লাগে নথবা বেলেগ ভুৱা ৱেবচাইটৰ ইউজ কৰিলে আমি আমাৰ ডাটাটো চুৰ হোৱাৰো ভয় থাকে বুলি মই ভাবোঁ। আৰু এইটো গুৰুত্বপূৰ্ণ হিচা পে লোৱাটো মানুহ বিলাকে উচিত বুলি মই ভাবো। তুমি কি কবা?
হয় তুমি একেবাৰে সঠিক কৈছা ইয়াৰ লগতে বহু আৰু ব্যৱসায় ডিজিটেল প্ৰযুক্তিৰ বিষয়ে যথেষ্ট জ্ঞান নথকাৰ বাবে সমস্যাৰ সন্মুখীন হয়। বিশেষকৈ গাঁও অঞ্চলত বহু মানুহে অনলাইন ব্যৱস্থাৰ বিষয়ে সম্পূৰ্ণ জ্ঞান লাভ কৰা নাই, সেয়ে ডিজিটেল শিক্ষা আৰু প্ৰশিক্ষণ অতি প্ৰয়োজনীয়। যদি মানুহে প্ৰযুক্তি সঠিক ব্যৱহাৰ শিকে, তেন্তে তেওঁলোকে অধিক সফলতা সফল ভাৱে ডিজিটেল ব্যৱসায় চলাব পাৰিব। চৰকাৰৰ বিভিন্ন প্ৰতিষ্ঠানত এই ক্ষেত্ৰত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা উচিত। তুমি কি তোমাৰ মতা মতটো কি ইয়াৰ ওপৰত?
হয়, মোৰ মতামত এইটোয়ে যে তুমি কথাটো ভালে কৈছা, কিন্তু অৱশেষত মই এইটোয়ে ক'বলৈ বিচাৰিছো যে ডিজিটেল ব্যৱসায় আধুনিক অৰ্থনীতিৰ এক নতুন দিশ উন্মোচন কৰিছে। যেনে তোমাৰ ডিজিটেল ইণ্ডিয়া। আৰু এই প্ৰযুক্তিৰ সঠিক ব্যৱহাৰ আৰু ডিজিটেল শিক্ষাৰ জৰিয়তে আমি এই বৱস্থাৰ সম্পূৰ্ণ সুবিধা লাভ কৰিবলৈ পাৰিম বুলি মই ভাবো যদি মানুহে সময়ৰ সৈতে খাপ খুৱাই আগবাঢ়ে। তেন্তে ডিজিটেল ব্যৱসায়ৰ জৰিয়তে ভৱিষ্যতে এখন অধিক উন্নত আত্মনিৰ্ভৰশীল আৰু আধুনিক সমাজ গঢ়ি তুলিবলৈ পাৰিব বুলি মই ভাবো, আৰু ইয়াৰ লগতে আৰ বাৰ্তীটো ল'গে সমাপ্ত কৰিলো ধন্যবাদ।
ধন্যবাদ।